হেল্ল' অ কি এ আছো এনেই
অ ভাল এনে তোমাৰ মই মানে এইফালে আহিছিলো সৰু ছোৱালী এজনী বাৰ্থডে আছিলে ওচৰতে তালৈ আহিছিলো তোমাৰ বাৰ্থডে খাবলৈ যোৱাই নাই যামহে অলপ পিছত
অ' বাৰ্থডে বাৰ্থডে। খাই হোৱাই নাই।
নাই হোৱাই নাই। মানে কি হল এ ম একে বাৰ্থে খাই পেলাই অলপ টাইম ৰখি দিলো আজি বৰষুণটো বহুত নহয় জানো।
অ' আজি একে দেওবাৰ দিন
অ' তুমি দেওবাৰে কৰ'বাত যোৱা প্লেন এটা বনাবা তোমাৰ বৰষুণটোৱে শেষ কৰি দিয়ে। অ' সেইটোয়ে একো কামো নহয় তোমাৰ অ' সেই সেইটোয়ে সেইটোয়ে মানে বৰষুণ তো বেছি হ'লে বহুত দিগদাৰ হয় হয়নে?
অ।
কমিব লাগা হৈছে। চেআ বৰষুণ ত চাবাচোন উম শাত লাগিব অ' শাতৰ ওচৰত হেইত যোৱা নে শাতৰ চুৱা যোৱাৰ পিছত মানে হেইত যোৱা নে নোযোৱা ন অম্বুবাচি মেলাত।
অম্বুবাচী মেলাৰ আগতে গৈছ
অ' ইমান খোজ কাঢ়িব লাগে হয়। আৰু চোৱাচোন ইমান দিনৰ পৰা তপস্যা কৰি থকা মানুহ বিলাক আহে ন তাত। অলৈ বহুত ভাল লাগে ঋষি বিলাক যে আহে হয় দূৰৰ দূৰৰ।
হে হয় নে?
এই বহুত দূৰৰ দূৰৰ পৰা আহে তোমাৰ মানুহ বিলাক।
সেইবোৰ আহে যে।
সন্যাসী বিলাক চোৱাচোন কিমান সাধনা কৰি পেলাই আহে, উম বহুত বছৰৰ পৰা। সাধনা কৰিহে আহে বোলে অম্বুবাচী মেলাত তেওঁলোক। তেওঁলোকৰ বোলে পাৱাৰ বিলাক বোলে বাঢ়ি যায়গৈ তেতিয়া।
বাঢ়ি যায়গৈ অ' হিমালয়ৰ পৰা আহে আকৌ বহুত। আৰু তেওঁলোকক-তেওঁলোকক দে গম পায় ন? গম পাই যায় তেওঁলোকক দেখিলে কিবা অ' আচৰি শক্তি কিবা জানো আছে এনেকুৱা।
কিবা এটা মানে আকৰ্ষণ কৰে অ'।
অ', মোৰ আকৌ ভয় লাগে।
তুমি এনেই মানে চাবাচোন। এনেই মানে, এনেকুৱা নালাগে যে আ ত শক্তি আছে কিন্তু তেওঁলোকক দেখিলে এনেকুৱা লাগে যে, কিবা নহ কিবা এটা আছে। অ', মোৰো ভই লাগে জানা, মোৰ গাৰ নোম শিয়ৰি আহে তেনেকাই হয়। অ', সেইটোয়ে, কিনো কবা আৰু হয় কিবা আৰু কি জানা উম সেইটয়ে-সেইটোয়ে। অ', ভয় লাগে মানে কি হয় মানে, জানো কিবা এটা কৰিয়ে দিয়ে, হয় নে? এনেকুৱা। এটা লাগে। কিন্তু, ক'ব লগা আমাৰো অসমতো বহুত কিবা- কিবি বস্তু আছে দিয়া আজি। যিবিলাকক লৈ পেলাই মানে। অ'। অ', এতিয়া চোৱাচোন কিমান দূৰৰ-দূৰৰ পৰা মানুহ ন, কামাখ্যা মন্দিৰ দৰ্শন শন কৰি কৰিবলৈ আহে হয়নে নহয়? কোৱাচোন ইমান দূৰৰ পৰা আহে, কিমান মানুহে কিমান মানে হেৰি ভাবে ন? কামাখ্যাত বোলে গলে বহুতৰ মনৰ ইচ্ছা পূৰ হয়, গম পাইছা? সেইকাৰণে বহুত। মানুহে যায় মানে তাত। তোমাৰ মানে ক্ৰিকেটাৰ এ তাক আহিলেও চাবাচোন, আমাৰ নে কামে, কিমান এটা বিশ্বাস ন আমাৰ
অ'আৰু যে এ, কি কয় বাহিৰৰ বিলাক বা যিকোনো হেৰি। ন, তাৰকা বিলাক আহেই। হয় নে মন কৰিবাচোন।
দূৰৰ পৰা আহে।
বিশেষ কে বলিউড।
সেইটোৱেটো, সেইটো ভাবিব গলে মানে কি জানা। আমি মানে ভাবোঁ! আমি চক। চকুৰ আগতে দেখি আছো যে হয় আমি সেইটো কাৰণে। ভাবো মানে ইমান চাগৈ আকৰ্ষণ নহয় কিন্তু নো বেলেগ।
অ' আৰু আমাৰ অ'এনে কয় যে অ ঘৰ ওচৰতে আছে যে আমি মূল্যটো বুজা নাই হয়নে অ' আমি মূল্যটো বুজা নাই আমাৰ লগতে ওচৰতে আছে।
অ',
আহে, বহুত আহে আৰু যিকোনো কিবা নতুন হেৰি থাকিলে, নতুন কাম থাকিলে, হয় নে? নিজে কিমানত
বুজা সেইটোয়ে সেইটোয়ে তুমি চোৱাচোন ক'ত পুৰণি যুগৰ ন ত এটা ৰীতি নীতি আছিলে। সেইটোৱে, অ' তাৰ মানে আৰম্ভ কৰা আগতে যায় মানে তেওঁলোকে মানে আশীৰ্বাদটো ল'লেহে মানে নিজক মানে ইয়াৰ পিছত কামটো ভালে ভালে যাব। এতিয়া চোৱাচোন আমিয়ে জানো ন এটিয়া এটা নতুন কাম আৰম্ভৰ কৰা আগতে বা বাইক গাড়ী এখন লোৱাৰ আগতে ভগৱানৰ ওচৰত জানো বিশ্বাসো লৈ পেলাই নাযাও অ'এইখন জানো। যে আমাৰ দিন টো ভাল যাওক গাড়ীখনো ভালকে চলক হয়নে নহয়। ঠিক তেনেকৈ সিহঁতৰো জীৱনটো ভাল হওক বুলি বুলি চাগৈ সি হতে।
আৰু এনেই অ, আৰু এনেই কয়নে শক্তি
অ', শক্তিৰ প্ৰতীক বুলি সেইটোৱে সেইটোৱে অ, সেইটোৱে সেইটোৱে আছে আছে কিয় নাথাকিব। তুমি চোৱাচোন কিবা এটা শক্তি আছিল কাৰণে ন এদিনত তোমাৰ ষ্টেপ কেইটা বনাই দিছিলে। চোৱাচোন। হয় নে নহয় খট খটি কেইটা বনাওতে ন? কেনেকুৱা আছিলে? আগৰ দিনত কাহিনী বিলাক শুনিলে তোমাৰ গাৰ নুম সিয়ৰি আহে হয়নে নহয় কোৱাচোন। আচৰিত-আচৰিত এতিয়া এতিয়া তুমি চোৱাচোন আমি অ' সেইটো আমি এতিয়া চোৱা আমি শিৱক আমি ইমান ভক্ত হয় শিৱজি বুলি ক'লে আমি গোটেইবিলাক পগ লা নিচিনা, হয় নে নহয় কোৱা চোন এতিয়া আমি যদি ভাবো তেওঁ যদি, তেওঁ যদি লাইফৰ কথাবিলাক আমি যদি ন জীৱনৰ কথাবিলাক যদি পঢ়ো হয়নে, ভাবো হয়নে তেওঁ কিমান কষ্ট পাইছে আগত ন? তেওঁতো সতিমাক ইম বছৰ পোৱা নাছিল ন? কিমান বু কষ্ট পাইছিলে, আচলতে সেইটো কাৰণে তেওঁলোকে সহ্য কৰিছিল সেইটো কাৰণে মানে, নাপালে অ নাপালেই, কেইদিন পালে? সতিক কেইদিন মানহে পালে, উম, সেইটোৱে।
আমাৰ জীৱনততো বহুত ৰে ঘটে ন তেনেকুৱা ঘট টনা হয় কিন্তু।
নঘিব তোমাৰ চোৱা আজি যে তোমাৰ লগত ঘটিছে টোযে বেয়া নহয়। বেয়া হ'ব বুলি কেতিয়াও নাভাবিবা সেই এইটো মানে কি জানা এটা মানে হেৰিহে ৰ ফুল হে পিছত যাই পেলাই কি সময়ত ভালেই হব আৰু কয় নহয় কিবা এটা হয়হে ভাল হয় চাবাচোন বেয়াতটো কটা যাবই কিন্তু মানুহে মানে প্ৰথম যেতিয়া আমাৰ লগত অ কোৱা
প্ৰথমে কয় যে এ বেয়া মানে বেয়া হলেহে আকৌ ভালৰ মূল্য বুজি
অ ভালৰ মূল্য বুজি পাই সুখৰ মূল্য বুজি পাই অ আমি আজি সেইটয়ে সেইটোয়ে অ কিবা এটা দুখ থাকিলেহে বুজি পোৱা যায় বুজিছা অ সেইটয়ে
মানে অনুভৱটো তেতিয়াহে ভাল লাগে।
অনুভৱটো তেতিয়াহে ভাল লাগে অ আজি মোৰ লগত যিটো হৈ আছে উম মূল্য নাই নহয় আমোদ নাই মূল্যও নাই হয়নে নহয় তুমি কষ্ট কৰি যিটো বস্ টো পাবা তাৰ ফলটো মানে তুমি যিটো পাবা সেইটো মানে সদায় থাকিব তোমাৰ লগত সেইটো আও তোমাৰ পৰা অ সেইটো আও তোমাৰ পৰা কোনেও কাঢ়িব নোৱাৰে সুকীয়া সেইটো লগত কাও ৰিজাব নোৱাৰা আও তুমি গোটেই জীৱনটো কাৰণে তোমাৰ এটা থাকি গ'ল বোলে হয় দে এইটো মই কষ্ট কৰি পাইছো কই নহয় কষ্ট ফল মি পিঠা বুলি ন। সেই তেনে কৈ গম পাইছো। উম সেইটোয়ে তুমি মানে যিমানে যি নকৰা। তোমাৰ জীৱনত যিটো ঘটিব মানে ভাল। ভাল বুলি ভাবি পেলাই যদি।
সেইয়াই সেইটো আমি তেনেকে ভাবি ল'ব লাগে আৰু ন মানে যি হয় ভালৰ কাৰণে হয় যি হয় ভালৰ কাৰণে হয়।
একো নহয় আমাৰ কাৰণে যিটো বস্তু বেয়া সেইটোতো ভগৱানে আমাক এনেও নিদিয়ে ন বেয়াাতটোতো এনে। নিদিয়ে সেইটোৱে আৰু। বাকী এতিয়া চাগৈ ন বৰষুনতো এিছে নে তোমালোক কোৱা। তাত এৰি আছে ন আমাৰ ইয়াত আকৌ আহিবই নেকি যেন লাগি আছে কলাই হৈ আছে নহয় তোমাৰ উম বহুত অ পৰিব মানে কি জে এতিয়া ধৰিছে। নহয় হাতৰ চোৱা কেইদিন বৰষুণ থাকিবই এইটো দেখোন আগৰ। পৰা ৰীতি নীতি চলি আছে। নিয়ম ন যে হাতৰ চোৱা কেইদিন তোমাৰ বৰষুণ থাকিব তোমাৰ সেইটো বৰষুণৰ বৰষুণ। খতে যাব তাৰ পিছতে তোমাৰ গৰম বন্ধ আহি গ'ল গৰম বন্ধ মাহ। টো বৰষুণ শোনে থাকে পায় ভাগ নহয় জানো আগষ্টৰ পৰাহে গৰমটো নপৰে আগষ্টতহে গৰম পৰিব আৰু স্কুল খুলিব তেতিয়াই গৰম প হ'ব গৰ।
আগষ্টত আগষ্ট মাহ এই এ এতিয়া গৰম পৰিছে জানো।
ইমান লগা নাই নহয় গৰম ৰাতিত এখন ফেন ললে ঠাণ্ডাই লাগে ন দুদিনে নাই নাই এই মাজতে দুদিন পৰিছিলে বাৰু।
অ' সেই অ এই কেইদিন মানে তিনি চাৰি।
তিনি চাৰিদিন এই যে হেৰি যে থৰ খৰকেইটা।
মানে গোটেই গোটেই ৰাতি কিন্তু ফেন লব লগা তেনেকে হোৱাই নাই ন।
অ ঠাণ্ডা লাগে কিন্তু দেই ৰাতিলৈ আহ ঠাণ্ডা লাগে অ' কাপোৰ লাগেই এতিয়া মানে কাপোৰ লগা হৈয়ে আছে মো মই কাপোৰ নোহোৱাকে নহয়ে মানে ৰাতিটো।।
পাটল কাপোৰ এখন মানে আছেই আৰু।
মোৰতো ঠাণ্ডা লাগে গম পাইছে জানে ৰাতিলৈ ফেনতটো বহুত ঠাণ্ডা লাগে ম কাপোৰ এখন লাগেই আৰু চ অ ময়ো লওঁ সেইটোয়ে মানে আজিতিয়া মানে কি জানা এতিয়া। তোমাৰ গৰমত মে গৰম ঠাণ্ডা মিক্স হৈ আছে। জুলাই মাহতো তেনেকেই। থাকিব কিন্তু আগষ্টত তোমাৰ যিটো গৰম দিব। সেই গৰমটো তুমি সহ্য় কৰিব নোৱাৰা হব, ৰ'দত ওলাব নোৱাৰিবা, অ উম সেইটো কাৰণেই হয় নেকি চোকা হৈ যায় গৈ মানে। আৰু তোমাৰ চাবাচোন ৰাতি বৰষুণ অ তুমি চাবাচোন ৰাতি বৰষুণ ষুণ দি যেতিয়া দিনত ৰ'দ দিয়ে তাৰ ৰ'দটো কেনেকুৱা চোকা হয়, হয়নে নহয়? গৰমতটো একে তোমাৰ একে সহ্য কৰিব নোৱাৰা কে ধৰি লয় গাত এনেকুৱা সেই তেনেকুৱা আৰু। গৰম আহিলেও দিগদাৰ বুজিছা মানুহ বিলাকে কাম কৰিব টান পায় হয়, বৰষুণ দি থাকিলেও দেহি মানুহে কাম কৰিব টান পায়, ত' মানুহেনো কৰিব কেনেকুৱা ঠাণ্ডাতো মানুহে ইমান ঠাণ্ডা কাপোৰেে নুশুকায় বুলি কব। গৰম হলে ক'ব গৰমত থাকিব নোৱাৰো, শান্তি নাই অ মানে কোনোফালে নাই। কিন্তু এতিয়া বৰষুণ দিলে খেতি কৰা মানুহখিনিৰ কাৰণে ভাল হ'ব দিয়া।
অ ভাল হ'ব, এতিয়া আমাৰ এইফালে অ এইফালে আমাৰ হাল মাৰিছে। হাল বাইছেহে আকৌ এইকেইদিন অ এইকেইদিন আকৌ সাত বুলি আকৌ নোৱাৰে বন্ধ যে।
নোৱাৰিব নহয়, অ কাম বিলাক নকৰে নহয় সাতৰ পিছতহে কৰি ব চবে কাম বিলাক সেইটোয়ে মানে বৰষুণটো কাৰণে, অ আছে আছে কিয় নাথাকিব এয়া আৰু অ ৰ আকৌ হেৰি নক কৰে তোমাৰ নতুন কাপোৰ নুলিয়াই একো। নুচুৱে চোৱা খিনি ধুব লাগিব, অ সেইখিনি তেতিয়া চুব নালাগে আৰু আছে এয়া প্ৰথা চলি আছে অ
চলি আছে, আমাৰ কাইলে কাইলে মানে হেৰি কৰিব আৰু এই কিবা কিবি যি যি আছে পাৰি কৰি
অঁ আকৌ ভাত নাখায় নহয়, বয়সীয়া মানুহখিনিয়ে আমাৰ ভাতো নাখায়, ফলহা বস্তুহে খায় উম অঁ। ইমানখিনিয়ে উম, দিয়া ন পিছত কথা কথা পাতিম দিয়া। হ'ব চাকি বন্তি দি লওঁ অঁ হ'ব দিয়া। উম উম উম।